হেল্ল'।
অহ কোৱা?
অ কি কৰি আছা
অ', মই বাছন ধুই আছিলো, তুমি কি কৰি আছা?
মই এইয়া, এনে বহি আছিলো। এ মানে, গৰম লাগিছে নহ।
অ', হয়, আজিটো। অ', আজিটো ৰাতিপুৱাই। মোৰে গৰম দি আছে তই ইমান ন
অ'।
হয়, সেইকাৰণে এতিয়া মই কাম কৰি আছো ঘৰৰে। তুমি, তোমাৰ কাম শেষ ঘৰ।
নাই, কৰি আছো কাম ক'ত শেষ হব।
অ', সেইটোতো হয়, ঘৰ-ঘৰৰটো কাম থাকে। কে ন উম সেইটোতো তোমাৰ ঘৰৰ কানটো দেখ তাত নালাগে যে আছে বুলি কিন্তু
উ বহুত কাম থাকে তুমি কাপোৰ দুবাৰ থাকিব ব বাচন ধুব থাকিব বা। আৰু গৰমত এ। গৰমত এবাৰ পিন্ধিলে কাপোৰ দুবাৰৰ পিন্ধাই নাই।
অহ', অহ' ঘামৰ গোন্ধ। সেইকাৰণে, সেইকাৰণে ত।
ধুব লাগে হয় যায়। কি চাহ নাস্তা খালা?
অহ' খালো। তুমি খালাানে?
অ, মই খোৱা নাই মই খাম পিছত।
অহ'। ৰাতিপুৱাৰ পৰা কামেই কৰি আছা নেকিয়া।
হা, হা। নাই, মই দেৰি কৰি উঠিলো আজি। সেইকাৰণে, কাম দেৰি হৈ গ'ল নহ'লে হৈ গ'ল আধা।
আচ্ছা, মইতো ময়ো উঠিছিলো ৰাতিপুৱা মানে সাতটা বজাত উঠিছো, সাতটাৰ পৰা তাৰপিছত। সিক টিউচন কৰালোঁ। এতিয়া ঘৰৰ কাম। কৰি আছো, বাচন চচন ধুই আছো। অ, অ, টিউচন কৰাও মানে।
ক-কৰা। আ কিমান জনক কৰা।
এতিয়াতো এনে এটাকে কৰাই আছো, আৰু এটা গধূলি কৰাওঁ।
অহ' মানে বেলেগ বেলেগ কৰি কৰা। এজন এজন কৰি তোমাৰ তাত টাইমে লৈছৈ যাব।
অহ' নহয় আমাৰ ইয়াতে এনেকুৱা মানে, এটাকে কৰাব লাগে সেনেকুৱা দুটা তিনিটা একেলগতে কৰা। কাব নোৱাৰি সি।
অহ'।
কিছুমান থাকে ন, মা-দেউতা মানে ভাবি ছোৱালী অহ,। তাকে, পঢ়াই মানে ভাল হ'ব। বুলি সনেকুৱাই আৰু। আমাৰ ইয়াতে এনেকুৱাই চলে মানে চব অহ,। ইস্তপ হ'ব বুলি। আমাৰ ইয়াত এ এনেকুৱাই চলে মানে। সেনেকুৱা মানে গ্ৰোপত উম,। গ্ৰোপত হলে তোমাৰ এক থিং চেন্টৰতেই, গ্ৰোপত পঢ়াই। তোমাৰ এনেই ঘৰত পথাব হ'লে। মানে, সেনেকুৱা নহয় আৰু এটা এটাকে পঢ়াব লাগে সেনেকুৱা।
অহ' পইচা ভালে দিয়ে নে?
পইচা ঠিকেই দিয়ে আৰু। ঠিক থঠাকে দিয়ে, যিমান মানে নিজে, নিজৰ মতে। সেইটোৱেই হয় আৰু, মই যে এনেকুৱা কওঁ সেনেকুৱা দিয়ে আৰু। আৰু তোমাৰ অ আৰু তোমাৰ মানে এটা এটা ঘৰতে আহে আৰু তোমাৰ এটা পঢ়াব যাওঁ।
কৰবাত যোৱাটোত পইচা বেছি ল'বা দেই। ক বাতচ্চাটো তোমাৰ। তুমি ইমান কষ্ট কৰি যাবা। আৰু টি। আৰু পেৰেন্টছ বোৰো তোমাৰ ওচৰতে শিকিব।
অহ', অহ' সেনেকুৱা হয়। অহ', অহ, তুমিও পঢ়োৱা নেকি। টিউচন।
মই পঢ়াও। মই মানে সেনেকা দুইজনীয়ে, পঢ়া মই অহ,। দুইজনী ছোৱালী। অহ, ঘৰতে আহে।
অহ', অহ' কি ৰাতিপুৱা পঢ়োৱা নে গধূলি।
কেইটা মানত পঢ়া।
অহ' এক ঘণ্টাই প-পঢ়োৱা ন।
নাই, ছয়টাৰ পৰা চাৰে সাতটা।
অহ' চাৰে সাতটালৈকে। অ', অ'। হয়, হয়। মোৰো সেনেকুৱাই, মোৰো এক্জাম মানে। আহে তেতিয়া মইো দুই ঘন্ট মান পঢ়াই দিওঁ দিয়া। সেনেকে কৰো, আৰু ভাল নালাগে। ন এনেকুৱা ইমান পইচা লো লোৱাৰ পিছতো মানে। এক ঘণ্টা কৰি, আজিকালি এক ঘণ্টাত একো নহ।
এ, একো নহয়। আৰু নহয় তুমি। কিন্তু, তুমি পঢ়াবা পাৰিবা। কিন্তু যিটো ষ্টুডেণ্টক পঢ়িব মন থাকি
অ', অ' সেইটোও হ'ব লাগে। আৰু তুমি সৰু সৰু যে পোৱালি যে। থাকে ন তোমাৰ। এ, ওৱান ক্লাছ টু ক্লাছৰ আৰু এ, মোক মেকুৰি থাকে মানে। কৰিবই নোখোঁজে মানে, সেনেকুৱাতো আৰু দুই ঘণ্টা।
নাই আমাৰ আমাৰতো কি হয় ছোৱালীকেইটা ডাঙৰ সেইটো হয় কিন্তু বহুত বদমাছ কি কয় এটা ক্লাছ ফ'ৰৰ হয় এটা টেনৰ হয়। দুইজনে লগ হৈ গৈছে।
অ' সি মই সৰু আৰু ডাঙৰ লগ হৈ গ'ল।
মিছলীয়া কি কয় মোৰ পেট বিষাই আছে মই যাওগৈ মিছ মই যাওগৈ।
অ'- অ' সেনেকুৱা কয় না মোৰতো আৰু কি বাৰ টয়লেট লাগি থাকে মেম তয়লেট যাওঁ টয়লেট যাওঁ বুলি ইমান মানে আৰু পানী পানীও খাই আৰু টয়লেটও যায় মানে বাৰে- বাৰে এটা বাহানা হৈ যায় ন।
অ', সি সিহঁতে- সিহঁতে মানে কেনেকা যেনেকা হয়টো। কি কয় এ পঢ়াটো সেনেদৰে হয় যেনেকে আমাৰ নহয় যে এ এনেকে মানে টাইপৰ, ইহঁতি কি ক'ব মই ঘৰত যাই পঢ়িম হা গৰম লাগিছে।
অ'- অ' কিবা কিবি বাহানা কৰি থাকে চবে। এনেকুৱাই আৰু সৰু ল'ৰা ছোৱালীক পঢ়োৱাতে এনেকুৱাই হৈ যায় ন। আৰু কেতিয়াবা অ'কেতিয়াবাতো পঢ়িবই নুখোযে কেনেকা আকৌ কৰি থাকিব লাগে হয়, এইটোতো
কি কৰিবা আৰু সি সৰু- সৰু ক্লাছৰ বহুতকে বুক দি দিছে ন সিহত
উম- উম অ'- অ' হয়, আমাৰ টাইমত এনেকুৱা নাছিল দিয়া। আজিকালি বহুতে দিছে তোমাৰো চাবজেক্টও বহুত আছে বুকো কেইটামান আছে দছটা মান এনেকুৱা। আছে।
মানে তুমি আ প্ৰাইভেট স্কুলতটো আৰু বেছি মানে তোমাক বেগে হিহতক হালাই দিব।
বেগে ইমান এইটো ইমান বোক থাকে দছটা বাৰটা। পোন্ধৰটা বুক থাকে তোমাৰ। কিবা কিবি সেইটো উম সেইকাৰণে আমাৰ টাইমতো নাছিলে। চাৰিটা মান চাৰিটা পাঁচটা আছিল ইমানে নাছিলে।
আৰু এতিয়া অসমীয়া স্কুলত কম আছে অকমান গভৰমেন্ট ছ স্কুলত অলপ কম আছে আৰু সিহঁতৰ টেনচনো ইমান নাথাকে সেইকাৰনে হেলথিয়ে থাকে অসমীয়া স্কুলৰ ষ্টো
অ'- অ' হয়, কেই কেইটা থাকে অসমীয়া স্কুলৰ তোমাৰ।
অসমীয়া স্কুলৰ এতিয়া পাঁচটা আছে নেকি। পাঁচটা অ' পাঁচটা লৈ ক্লাছ ছিক্সত সাতটা মান হ'ব ক্লাছ নাইন টেনলেকে সাতটা আঠটা ইমানে
অ' তোমাৰ বাঢ়ি-বাঢ়ি
অ'- অ', কিন্তু অ' এ ইংলিছ স্কুলত উল
অ' উল্টা হয় সেইটোয়ে মই ইংলিছ মিডিয়ামকে পঢ়াও ন। তাহাঁতৰ মানে বুকটো মানে এতিয়াতো বহুত আছে তোমাৰ অ' সৰুতে বেছ চি দিয়ে আৰু কমি-কমি আহে আৰু।
অ, অ, মেট্ৰিক লগকে সাতটা হৈ যায়।
উম-উম হয় ঠিকেই ক'লা দা সৰু থাকোতে ইমান বুক থাকে বা কি কিমান বহুত কিবা কিবি থাকে ন আৰু ইমান সৰু পোৱালি ইমান বু দিব নালাগে ন, ইমানতো মাথাতো নোসোমাই এনেও। উম-উম এক্সামো নাথাকে।
আজি কিন্তু আজিকালি অসমীয়া স্কুলতো গভৰমেন্ট স্কুলতো বৰ এক্জাম লোৱা হৈছ কিবা টেষ্ট কিবা তেট।
অ' তোমাৰ টেষ্ট লৈয়ে থাকে মাজে- মাজে টেষ্ট লৈয়ে থাকে তোমাৰ। আৰু এক্জামো লৈ থাকে তোমাৰ সেনেকুৱা হৈ যায় ন।
উম আৰু নহয় অসমীয়া স্কুল আৰু এটা কি কৰিছে ব'ৰ্ডৰ পৰা পেপাৰ আহে। ভাবাচোন বৰ্ডৰ পৰা আমি ক্লাছ টেন নাইনত পাইছো। নাইনত ট্ৰেইনত বৰ্ডৰ পৰা আহিছিল ন
অ' এই হ'লেও এইটো ভালেই হয় মানে ষ্টুডেন্টৰ কাৰণে ভালে হয় ন' বহুত কিবা-কিবি আমাৰ নিচিনা নাথাকে আৰু শিকিব পা
শিকিব পাৰে, কিন্ত সিহঁতক ক্লাছত সেইবোৰ নিশিকায়ে। টিচাৰ বোৰো নাজানে যে সেনেকা টাইপৰো কৈছে নাই।
অ', এইটো টিউচন সেনেকুৱাই হয়, মানে তোমাৰ। স্কুলৰ নহ, টিচাৰ ইমান ভালকে নকৰে টিউ। তে ভালকে কৰাব লাগিব সেনেকুৱা হয় সেইকাৰণেতো মা-দেউতাই মানে সেনেকুৱা কৰে ন' পেৰেণ্ট
হা কোনটো নহয় গভৰমেণ্ট স্কুলত কি হৈছে এতিয়া, উজনে এজনে যায় সেইটোতো গৰীব মানুহ। থাকে ন' গভৰ্ণমেণ্ট স্কুলত সেন্তে টিউচন পঢ়াবা কাৰণে ইমান লেবেল মানে বেছি ডাঙৰ পঢ়াব নোৱাৰে নহয় আৰু -আৰু পিনে একজাম পেটাৰ্ণ টো বহুত বদলাই দিছে তিনিটা চাৰিটা কুৱেশন পেপাৰে একেলগত দিয়া নিচিনা হৈ যায় সিহঁতৰ মই চালেম সিহঁতে কুৱেশ্যন পেপাৰ চালে নে, মোকে ভয় লাগি যায় পাছ।
উম, আৰু তোমাৰ অ, চাবাচোন এনে তোমাৰ অ', সেইটোৱেতো, মই সেইটো ভাবিছো। ইমান সৰু, মই এটা ওৱান ক্লাছৰ ষ্টুডেন্টক। পঢ়াও কিবা-কিবি বোলে এই তোমাৰ যে ভাওেল চাওেল সেইটো যে আমি ককৰিছিলোঁ ডাঙৰহতে সেইটো আছেই মোৰ সৰু পোৱালিৰ সেইটোয়ে ভাবিছো তাকে ভাৱেল বুলিয়ে তোমাৰ কি কিত টেঞ্চ সেইবোৰ আছে
সেইবোৰ আমি কিমান পাইছো, গ্ৰামাৰ চাগে মই। এচ দে পাইছো ক্লাছ ছিক্সত পাইছো চাগে ইমান পাচেচ টো পোৱাই নাছিলো।
অ', অ', মইওঁ গ্ৰামাৰ অ, মই সেনেকুৱাই মইও সৰু থাকোঁতে মানে তোমাৰ এনে নৰ্মেল গ্ৰামাৰ যে থাকে সেইটো মই ছিক্সৰ প ৰাই পাইছিলোঁ তোমাৰ। আৰু তোমাৰ, এ নাইন টেনতে পাইছো। তোমাৰ এইটো, সেইটো। পাইছো, টেন্ট পাইছো। এইটো, তোমাৰ আ নাইন। একেলগতে পাইছো।
তেতিয়াই, গ্ৰামৰৰ মেইন মেইন পোৱা যায় নহ? তেতিয়া বুজিয় পোৱা যায় এতিয়া পোৱালি গিলাও সুধিলে বুজিয়ে নাপাব।
উম-উম সেইকাৰণেতো ইতিয়াও সৰুতে কি বুজিব ন' সৰুয়ে আছে ইমানতো মাথা মাৰি না থাকে নহ, ডাঙৰ হলেতো উম। উম, সিহঁতে। পাহৰি যায় হয় সেইটো হয় মই যাক পঢ়াও ন সেইটো লৰা পাহৰিয়ে যায় ইমান মা নে এবাৰ কৰাই যাও লাহে মানে এক লাইনেদি কৰাই কৰাই যাও পি পিচেল খি মানে পাহৰি
অ', এনেকে হৈছে, ইমান সোপাত টপিকো থাকে। নাই সিহঁতৰ পঢ়িব লগীয়া সেইবাবে চাপটাৰছ বহুত থাকে কি কৰিব সিহঁতে অ'।
অ', অ' বেয়াই লাগে মানে, ইমান সৰু থাকোতে ইমান। দিছে ন এতিয়া ভালেই হ'ল যে আমি আগত পৰিহি নহ-নহ এতিয়াই মানে। ষ্টুডেন্টে ইমান এইটো হৈ গ'ল, হেদেকো হৈ যায় নহ? মাথে, মইতো পঢ়াতে পঢ়াতে কেতি কেতিয়াবা এনেকুৱা হৈ যায় ন ষ্টুডেণ্টে বুজি নাপালে মাথা চাটা বেয়া হৈ যায়
অ আৰু কেনেকে হ'ব চেলেবাছ খ তম কৰিব লাগিব কালি পৰীক্ষা আছে এনেকা টাইত হয় ন টেনচন লাগি যায় পোৰা
থ, ইমান পটককে আহি যায় তোমাৰ চিলেবাচ শেষে নহয়। খাই যায় সেনেকুৱা অ', পৰীক্ষা ইমান সোনকালে আহি যায়।
পৰীক্ষাত আহিলে এটা দুটা চেপটাৰৰ ভিতৰৰ টো তিনিটা-চাৰি চেপ
অ, অ, উম, ইমান খোৱাৰী সৰু পোৱালীকো তোমাৰ চাৰিটা চেপ্তাৰ দিয়ে চাৰিটা পাঁচটা চেপ্টাৰ আহ বোলে বা ইমান।
হাফ ইয়াৰ্লি হলেতো আৰু বেছি ফাইনেল হলেতো বাপৰে বাপ। বাৰাই বাৰাই দি থাকে সিহঁতে।
টেষ্ট চলি আছে ন, তোমাৰ উনিতেষ্টৰো চাৰিটা - পাঁচটা চেপ্টাৰ আহিছে চোৱা। আৰু যেতিয়া হাফ ইয়াৰলি আৰু ইউনিট ফাইনেল আহিলে কি হ'ব তেত তিয়া আৰু গোটেই দিব চাগে।
অ', আও চি, চি বি এছ ইত আৰু খাটাৰনাক আ চি বি এছ ই, চি বি এছ ইটো বাপৰে ভিত তৰৰ পৰা আহে
অ, অ, তোমাৰ বুকৰ এইটো ভিতৰৰ পৰাই আহে মানে কোৱেচনৰ নাহে উম,
দিয়া হ'ব দিয়া, তোমাৰ লগত কথা পাতি ভাল লাগিল।